হেল্ল'?
হেল্ল'?
নমস্কাৰ।
অ, নমস্কাৰ কওকচোন?
কি কৰি আছা?
মই তোমাৰ আছো কচোন কোনে ক'লেনো?
মই তোমাৰ পুৰণি বন্ধু এজনে গৈছিলো।
অ, মাততো, মাতটো চিনি পাই চিনি পাইছো লাগিছে বাৰু।
অ, এতিয়া চিনি পাইছে নে নাই।
উম, আপোনাৰ বাইক এখন আছিল নেকি আগতে।
হয়।
অ, আমাৰ জে কলেজত পঢ়ি
উম, হুম।
অ, পেটলা ন।
উম।
পিছে কেনেকুৱা খবৰ?
ভালে, ভালে তোৰ।
আৰু
অ, কি কৰি আছ?
এনেই ঘৰৰ পদলিটোৰ ওচৰে জীয়ণী কোঠাটোতে বহি আছিলো।
অ', অ', হয় নেকি।
উম।
উম, উম, পিছে ব্যৱসায় কেনেকুৱা চলিছে।
ব্যয়ৱসায় চলি আছে আৰু ঠিক, ঠাক।
অ, হয় নেকি।
উম।
উম, হুম, হু। আৰু হেৰি নহয় তোৰ হেৰিটো কেনেকা তোৰ যে কিবা যে বেমাৰনে কি হৈছিল যে
কি?
ভাল পাইছ নে নাই বেমাৰ হ'ল নে কি হৈছিলে ভাল পাইছ নাই।
ক'ত বেমাৰ হৈছিলে মোৰ নাই হোৱা।
দে মই শুনা পাইছিলো বেমাৰ
এই তুমি ভুল কথাই শুনিছ।
হে
অ' ভুল কথা শুনিছ বোলো।
অ' নহয় তহন তৰ ঘৰৰ ওচৰ লোৱাটাই ক'লে মোক বৰখিদিনাখন বেমাৰ হৈ আছিল বুলি।
নাই নাই।
উম, নাই হোৱা ন'?
উম, পিছে তই কি কৰি আহিছ এতিয়া?
মই তোৰ চাকৰি কাৰণে লাগি আছো বাৰু নাই নহ নহয় মানে ইমান লগা নাই আৰু মোৰ ব্যৱসায় এটা চাগ নিজৰ।
উম, চাউৰি কাৰণে কি কি কিহৰ এপ্লাই কৰিছ?
মই তোৰ এই পুলিচ এনে কৈ থৈছো বাৰু কিন্তু মানে মই ব্যৱসায় অলপ গ টো ব্যৱসায় গুত্বটো বেছি কৈ দিছোঁ আৰু।
এনে কিহৰ এপ্লাই কিহৰ কাৰণে এপ্লাই কৰিছা?
মইতো পুলিচৰ এপ্লাই কৰিছোঁ পুলিচৰ।
অ' পিছে এনে কি সেইটো বিষয় হয় এনেই পাব হলে চাকৰি কি কি কৰিব লাগিব?
এ এইবিলাক ইমান নাজানো কৰিব লাগে কৰি দিছো বাৰু। ম মানে তো ব্যৱসায়ৰ কথাহে ভাল ক জানো মই বিলাক ত নাজানো ভালকৈ।
বপাৰ কি কৰিলে ভাল হ'ব?
ব্যৱসায় মানে মই হাঁহৰ হাঁহৰ ব্যৱসায় আছে মোৰ।
উম, হুম।
উম, উম।
পিছে কিবা খালী নে নাই?
মইতো এই আজি ৰুটি খালো।
অ' সই ঘৰ মা দেতা
আমাৰ ৰাতি লেফাংচন আছে।
হয় নেকি।
আজি মান ৰাতিলৈ ফাংচন আছে যে।
অ'। অ' পিছে তোক মই মেইন কথা এটা কাৰণেই কৈছিলো পাহৰিয়ে গ'লো।
ক ক।
এই আমাৰ মানে কি বুলি কয় এখন মানে গাঁও ভিত্তিক মানে কিবা হেৰিখন পাতিছে মানে আহ এইয়া পাইচবোৰ বিতৰণ কৰা। তাত
হে?
আহিব পাৰিবি নেকি?
হেল্ল'? মোৰ মোৰ ডক চেক ৰা যাব বোলা মোক পাৰিম বাৰু মই তাত তাত নাথাকিম। মোৰ মানে ডেক চেক আছে ন জেবিয়েল সেবিয়েল চ'ব আছে মোৰ।
অ'।
এ তাতে গৈছে ত তোমাৰ গাঁৱতে গৈছে তেতিয়া বোলে
আহিব পাৰিবিনে নাই পিছে?
মই তোৰ মোৰ কৰ্মচাৰ খিনি যাব মই যাব নোৱাৰিম চাব দেই মোৰ মানে বেলেগগত যাব লাগিব। বেয়া নাপাবি।
পিছে তই হাঁহ আছিলে।
এ মই যাব নোৱাৰিম ন আজি কালি বহুত ব্যস্ত থাকো ন মই।
কেলেই?
এই মানে এইবিলাক ব্যৱসায় কামতে।
অ' পি তই যাব
উম, উম। সেইটো গম পাইছো বাৰু ভাল আছে কিন্তু মনটো এয়া বেয়া হৈ গ'ল নহয় যাব নোৱাৰো মই এয়া
অ'। পিছে হেৰি মোৰ মানে একো কাম, চাম পোৱা নাই মানে মই এনেই ঘৰত এনেই থকাৰ নিচিনাহে হৈছে।
অ, মোৰ তাতে হাঁহৰ, হাঁহৰ ফাৰ্মখন চাব পাৰিবি আহি যা।
এ, কি, কি কৰিব লাগিব মই তাত?
সেইটো ৰাতিপুৱাৰ লগে এবাৰ জঝাৰ মাৰিব লাগিব।
অ'।
আৰু দুপৰীয়া মাৰিব লাগিব জাৰো।
উম।
জাঝাৰু মাৰ কামে বেলেগ কাম নাই।
বন্ধু হিচাপে তই মোক কি জাঝাৰু মই কামহে দিবি।
এই তোক মই দমহাটো আকৌ ভালকৈ দিম আকৌ কাৰণ নাই মই এইবিলাক মানুহক কিমান নহ হাজাৰ, দহ হাজাৰ দিওঁ। তোক মই বিশ হোজাৰ মান দি দিম দেই মোৰ মানে ভাল মানে
নহয়। ঝাৰু মাছ হলে কৰিলে নহব নহয় মোক ঘৰৰ পৰা মাৰিব নহয় ঝাৰু মাৰিব হ'লে তোই মোক ফাৰ্মখন চলাবলৈ দে।
ফাৰ্ম এখন চলাবলৈ অ, হ'ব দে ফাৰ্মখন চলাবি বাৰু মই মাত্ৰ মোৰ মতে মোৰ মতে খুনিলেই হ'ল এটা।
অ, হ'ব বন্ধু দুটাই।
উম, উম, বন্নু তা বুলিছে তাক। ন, তাকে কৈছো ন।
অ, সেইকাৰণে তই বন্ধু তাৰমাৰ ফটো আমি কৰি পেলাই যাৱা মাৰিব লাগিব বুলি কৰি দিলি।
দে ধামালি, ধামালি কৈছো দেত মই তোৰ কেনেকা কৰিব দিম নেকি এই তই মোৰ ফাৰ্মতে তোৰ মানে মানে হাঁহ, চাঁহ বিকিলে তই মানে চাবি আৰু অলপ হেল্ আৰু কিবা আছিল নেকি কথা?
বেলেগ কথা মোৰ মানে অকণ ঘৰৰ মানে কি বুলি কয় দেতা মানে কাৰণ গা বেয়া মানে আৰু ঘৰৰ ইনকাম কৰে একমাত্ৰ। ল'ৰা ময়েতো।
অ', অ'।
মোৰ মানে পৰিস্থিতি ইমান এটা ভাল নহয় মানে।
অ'।
মানে কি বুলি কয় মাকো মানে অলপ গোট মাৰো মানে অলপ পইচা দৰকাৰ হৈছিলে যে।
অ', অ'।
এই লাগিছিলে মানে মোক তুমি তই ভাল কাম এটা গোটাই দিব পাৰিবি নেকি বাৰু।
এই ক'লৈ দেখো মই মোৰ তাতে কৰিব পাৰা বুলি।
তই আগতীয়াকে মোক অলপ ক পইচামান দি সহায় কৰিব পাৰিবি নেকি বন্ধু হিচাপে।
উম, উম, দিম দে কিমান লাগে তোক?
মোক টকা ষাঠি হোজাৰ মান লাগিছিলে।
হ'ব দে তোক মই এক লাখে দি দিম বাৰু মাত্ৰ, মাত্ৰ মোক ধাৰে ন হেৰিলেই হ'ল তই।
পিছে কেতিয়া মানে ঘূৰাই দিব লাগিব।
মোক তই এইটো বছৰটো গ'লেই মোক তই তিনিবছৰ পিছত ঘূৰাই দিলে হ'ল।
অ'।
মোক তো সু দে, সুদো দিব নালাগ মূলো দিব নালাগে ত মোকোৱা যিটো পইচা দিওঁ সেইটো পইচ ঘূৰাই দিলে হ'ল।
অ, পিছে তই এনে কি কাম কি কি ব্যয়ৱসায় কৰি আছ তই।
মোৰতো হাঁহ আছে, গাহৰি আছে, কুকুৰা আছে।
অ, মানে আমাৰ এইফালে গাঁৱত মানে জাৰ্চি গৰু আছিলে মানে পাঁচজনী মান মানে অকণমান। সিহঁতনৰ ঘৰৰ অকণৱ কি বুলি কয় পইচাৰ কাৰণে অকণ মানে দুৰ্বল হৈছেতো। তুমি তইতো ল'ব পাৰিবি তইতো পইচা আছে হাতত চাগে।
আছে, আছে তোকে মই তোক টকা দুই লাখ মান দি দিম তই কিনি লবি সেইখিনিতে মানে মুক্ত চৰা দি থাকিলেই হ'ল কিবা এটা মাহত। আধাখিনি ফিফটি, ফিফটি হৈ যাব দে।
ফাৰ্ম এখন খুলি ল'ব পাৰিম তেনে ন।
সেই গা, গৰু ফাৰ্ম নুখোলে নহয় গৰুটোৰ এনেকৈ হেৰি গঁৰাল, চৰাল হেৰি কৰি লওঁ ফাৰ্মো খোলে বাৰু কিছুমান। তই এতিয়াঁত এয়া সৰুক কিবা এটা বনাই ল। ভাল হ'লে তেতিয়া এ ভালকৈ বনালিবি কিবা।
বন্ধু এনে যদি মই ফাৰ্মখন আৰু কি গৰু গোহালিটো আৰু যদি হাঁহৰ ফাৰ্মটো যদি মিলাই কৰিব পাৰিলে মই এনে কিমান মান উদযাপন হ'ব উপাৰ্জন হ'ব চাগে মাহেকত।
এই মাহেকতো ভাল এটা উপাৰ্জ হ'ব।
অ, পিছে ত ধন্যবাদ আৰু ন ইমান খিনি মোৰ কাৰণে চুকুমি সহায় কৰাৰ কাৰণে তোক কেনেকৈ মই সহায় কৰি মই ভাবহে পোৱা নাই। পিছে বহুত দিন হৈ গ'ল লগো পোৱা নাই দেয়তাই।
আমাৰ ঘৰত কাইলৈ আহিবি গাহৰি বনাই থ'ম খাবিহি পালে শাককৰ সৈতে।
অ, কি পিছে কেইটামানত যাম?
এই আহিবি কাই থকাকৈ আহিবি দেই আমাৰ ঘৰত।
উম, পিছে মোৰ মানে গাড়ী চাৰ়ীও নাইতো তই মোক লৈ যাবিহি।
অ, দে মই ভাইটোক পঠাই দিম গাড়ীখন দি।
অ'। পিছে হেৰি তই এনে কি, কি ভাল পা আমাৰ গাঁৱৰ পৰা মই তোৰলৈ লৈ গলো হয় কালি।
ত, পালেং ন, পালেং নি, পালেং
পালেং আৰু কি লাগিব?
ত, ল ঘৰত যীয়হ তাকে লৈ আহিবি।
উম, কি লাগে?
ঘৰত তন্তো শাক পাতি শাক-পাচলি কিবা আছে, লৈ আহিবি।
উম, ইফালে আমাৰ খেতি অ, খেতি আছে বাৰু এইফালে তেনে মই লৈ যাম আৰু ন।
উমম চান চান আছে ন, নফৰ
ধান নাচায় বাৰু এইফালে
উ, কিমান বিঘা আছে।
এই দুবিঘা, তিনি বিঘামান। মানে বন্ধু কাম এটা কৰিবিবে নেকি। মোৰ মানে উ ককাই মানে মাটি নাম মোৰ নাম উঠাই দিছিলতো। চাৰি বিঘামান মাটি আছে মানে।
অ'।
মানে তাৰে যদি মই দুবিঘা বিক্ৰী কৰি, দুবিঘাত যদি মই কাম কৰো। কি কাম কৰিলে ভাল হ'ব চাগে মোৰ।
গৰু পাম খোল
অ'।
পাত গৰুখিনি পিন্ধ পেলাই
আহ।
থাকে খ, হ'ল।
তাৰপিছত আৰু বেলেগ
বেলেগনো কি কৰিবি মোৰজাত তো থাকিবি হ চবি এ তাত ত বেগ্ৰামওন্দে নেকেলে
অ'।
বুলো।
উম'। পিছে মই এনেইচাটো কেতিয়া মানে দিব লাগিবাগে ঘূৰাই।
তোক মই কৈছোঁ দেখোন চাৰ বছৰ পাঁচছৰমানৰ পিছত দি হ'ল।
উম,।
মোৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া দিলেই হ'ল।
কি কৈছা?
নতুন ছবি এখন আহিছে।
কি আহিছে?
এই তোমাৰ এখন নতুন ছবি আহিছে আৰু অসমীয়াৰ।
অ', অ', অ' নামটো শুনিছোঁ বাৰু, কচোন? এ মই তিনিবাৰ চাৰি মান চালো হেই।
অ' পিছে মোৰ লগত নোচোৱা মানে।
তই আছোন কাইলৈ যাম নহয়।
অ' মোক আৰু এতিয়া তোৰ পৰা সহায় এটা লাগিছিলে।
উম, কচোন।
মোক মানে চলিবলৈ এখন মটৰ চাইকেলো লগা হৈছিল মানে প্ৰয়োজন হৈছিল।
অ' মইতো পইচা দি দিছোঁ দেখোন তাৰপৰা কিবা এটা কৰি কিনিলো এইখন।
নহয় সেইটোত মই একে ব্যয়ৱসায়ত লগাই দিম মানে।
হয় নেকি।
অ'।
মোৰ তাত মানে তোৰ আৰ আন ফাইভ এখন আছে আৰু তোৰ ডিউক এখন আছে এখন কিবা এখন লৈ যাবি।
এতিয়া তেওঁক কোনখন দিব বিচৰা বা মোক।
তই তই কি চলাই ভাল পাৱ কচোন তই তই ইমান দিনৰ পিছত মোক ফোন কৰিছ।
যি যি দিলেই হ'ল আৰু কিবা এখন চিনিব পাৰিলেই হ'ল আৰু মোক।
অ' এই নলা আৰাম ফেৰ এখন আছে সখননেকে লৈ লবি তই কিমান দিন চলা চলাবি তেল চেল মাত্ৰ নিজে ভাৰাব লাগিব তই।
অ' হ'ব বাৰু এনেই পিছে যোৱা আচাৰ চাচা খাই ভাল পাওঁ নেকি বাৰু।
অ' ভালতটো পাওঁ তই ইমান দিন কোৱাই নাই ইমান সমোয় আৰু।
পিছে আচাৰ আমাৰতো আমৰ আছে আমলখি আছে জলফাই আছে শিলিখাৰ আছে। গাহৰি আচাৰ আছে। পিছেত এতি কিহৰ চচাৰৰ বা লাগেত তোক।
তই মোক বগৰী আচাৰ দিব পাৰিবি নেকি মিঠা বগৰী আচাৰ।
হে?
মিঠা বগৰী আচাৰ।
হ'ব বাৰু।
উম, দিবি তেতিয়াহ'লে মিঠা বগুৰা চাই দিবি মোক।
অ' পিছে হেৰি কি বুলি কয় মা দেদাহতৰ কেনেকুৱা খবৰ?
ভালে ভালে, তুন্দৰ?
চলি আছে আৰু এই হেৰি তোৰ ভাইটি কিহত পঢ়ি আছে এবাৰ?
এই পঢ়া শেষ তাৰ কি মোৰ লগতে কামত আছে পঢ়া শেষ তাৰ। কি মোৰব কামত আছে উম, আহ। তই এইবিলাক এথা চব বাদ দে ত তই কাইলৈ পুৰা পালেন শাক লৈ আহিবি, গাহৰি খাম দুইটাই পুৰা।
অ, এতিয়া মই যোৱাৰ আগত জনাম তেনে ন বন্ধু।
অ', অ', অ'।